অ শুনিছা
শুনি আছো শুনি আছো
হেল্ল'
শুনিছানে
অঁ অঁ শুনা পাইছোঁ দিয়া
অ অ কোৱা
কি কৰি আছে
এই আমাৰ মাইনাতে অকমান দিগদাৰ কৰি আছে
অ
তাকে তাক পেটৰ ওপৰত শোৱাই আছোঁ।
আমাৰ তাই টোপনি গৈছে ৰবা।
অ অ নহয় মানে, ই অকমান ওলাই গলে মানে দিগদাৰ কৰে আজি অকণমান ওলাই। সি গৈছিলো তাক লৈ সি মানে ই, কৰবালৈ ওলাই আহিলে মানে মানুহ বিলাকে বহুত কিবা-কিবি কয় ন। উম আৰু মানে ইও মানে হাঁহি হাঁহি শিক্ষাই মান সব মানুহলৈকে যায়।
আমাৰ তাইও চবৰে তাত যায়। মানুহ দেখা পালেই হ'ল। অ মানুহ মাত দিলে হ'ল আজি, পায়েলক দেখা পাই কেনে মাত দিছে বাত কি কলা যাওঁ-যাওঁ কৰি আছে।
হুম
এনেকুৱা তাই।
জানা নহয়, তাই মোক এবাৰ মোক এবাৰ পায়ো মোৰ লগে লগে আহিছে। হেল্ল তাইকো লগ পাব বহুত মন আছিলে গুচি আহিলোঁ।
তাক মই কালি অহাৰ কথা আছিলে জানানা?
মই ও তুমি একো পোৱা নাছিলা।
নাই হঠাৎ হে আহিছো, কালি আৰু পূৰ্ণিমা আছিল নহয়, মই সি অহাৰ কথাই নাছিল।
নাই নাই তুমি কালি আহিম বুলি কোৱা নাছিলা জানো, মই বহুত কালি ৰাখিলোঁ।
মই তাকেতো ক'লো, তাৰমানে কালি হ'ল পূৰ্ণিমা। তাৰ পিছত মই ভাবিছোঁ ইহঁত তাত মানে পথাৰৰ কাম আছিলে। ছয় তাৰিখে কৰিব। ছয় তাৰিখে কৰিলে আৰু মই ইমান দিন ৰখিম আৰু মোৰো আহো আহোঁ লাগি আছে ঘৰত। তাৰ পিছত ভেনিদেউ কলো মই ঘৰত যাওঁ, অ একমাহ দেৰ মাহ হ'ল। আহ নাই, তাৰ আছে পিছত মই কৈছোঁ ঘৰত যাওঁ যাওঁ লাগি আছে কি কৰোঁ, তাৰ পাছত কালি আৰু মই ৰাতিপুৱাই উঠি কেনে গা পা ধুই কাপোৰ শপত জুই, মই ভাবিছো মই নিজ যে অকলে আহিম বুলি ভাবিছিলোঁ তাৰ পিছত আৰু মই ভাবিলোঁ অমা আমাৰ তাক ফোন কৰিলোঁ। ফোন- ফোন কৰাৰ পিছত কি কৈছে এতিয়া যাব নালাগে, মই নহলে তোমাক কালি লৈ যাম। এনেকৈ কলে তাৰছ- পিছত মই শাহু মাক কলো, আজি আহিম বুলি শাহুমায়ে কৈছে এতিয়া তই যাব নালাগে। ছি পথাৰৰ কাম হৈছে, নহ'লে কাম কৰিবি পথাৰৰ কাম হোৱাৰ পিছত যাবি। কাৰণ ঘৰত ৰখা মানুহ লাগে, কাম অৱশ্যে নাই মই কালিয়ে যাম ঘৰত। গুচি আহিলোঁ উম।
ভালে কৰিলা ইমান দিন অহা নাই।
তাকেইটো অ বেয়া লাগি থাকে নো।
তাকে বহুত গৰম পৰিছে নো তাতো।
উম বহুত গৰম। তাতে কিন্তু এইকেইদিন বৰষুণ দি আছে ব- বতৰ বেয়া কৰি আছে, ইমান অনুভৱ হোৱা নাই গৰমত।
উম কালিতো মই মই এইকেইদিন আহিম আহিম - হিমকে কালি আহিছোঁ হা। মানে সদায় আহিম আহিম বুলি কওঁ কালি আহোঁ কালি আহোঁ তাৰ পিছত কালি একে লগ - পিছত আহোঁতে মোক কালিয়ে বেছিকে বৰষুণ দি ফছিলো জানানে?
অ-
গোটেই বৰষুণত তিতি মই- কে অৱস্থা বেয়া হৈ গৈছিল নে?
এটা দিছে,
অ মানে অকমান তেনেকুৱাই আৰু মই যে ডমিনজত বহি আছো
হয় অকলে
অকলে মানে কাষ্টমাৰ আছিলে কেইজন মান তাৰপিছত মই মানে ভাবিলো আমাৰ ভাইটিয়ে মানে পিজ্জা খাই বহুত ভাল পায়
উম
তাৰিছত মই ভাবিলো আহিছো যেতিয়া ডমিনজ পিজ্জা দুটাও লৈ আহো ন এনেকে ভাবিলো লৈ পেলাই ডমিনত পঢহিলো ইমানেই বৰষুণ মই এগিলাচত অৰ্ডাৰ দি লৈ পেলাই এটা ততে খাই লৈছো
আকৌ দুটা লৈ আহিছো এনেকাা হৈছে
অ ভালেই কৰিছো আৰু কি কৰিব উপায়োতো নাই ন
তাকে বহি বহি বহি আৰু কি কৰিম বাকী খিনি মানুহেও মানে বহি আৰু অৰ্ডাৰ কেে দি আছে
অ
উ তেনেকুৱা জেগাত ফচিলেও ভাল লাগে বাৰু
অ একো নাই কম চে কম ডমিনিজ টো পাইছা
অ সেইটোয়ে গৈছো এনেই মানে যতে ত'তে ফচি থকাতকে দমিনজতেই ফচি
অ ভালেই হৈছে আমাৰ তাত দিয়া নাই আমাৰ তাই টোপনি গৈছে ৰবা তাইক বাহিৰৰ পৰা ফুৰাই লৈ আহিছো গা ভাল পাইছে কিন্তু এতিয়া তাৰমানানে ছাল যাই আছে তাই বসন্ত ুলোৱাই
অ অ
অ মনটো ওলাইছিলে যে নাই নাই তাৰমানে এই সেইবিলাক হৈ কেনে এতিয়া তাই চাল যাই আছে ভৰিত বাকী চব চাফা হ'ল হাত মুখ চব চাফা হৈছে কিন্তু ভৰিত অলপ ৰৈ আছে
অ অ
উম সেইবিলাক মুৰি কেনো চাল যায় আছে তোক
আচ্ছা আচ্ছা এতিয়া কি কৰি আছা
এ কি কৰিম অ আজি ভাগৰ লাগিছে ন এতিয়া ভাগৰত দিছিলো
ভিন্দু আজি ডিউটি জোৱ আছিলে নেকি
নাই যাব নাই ডিউটি আজিৰ পৰা
উ নাই
ভালেই হৈছে মোক সি কালি কেতিয়া কৈছে জানা মই অহাৰ কথাাতটো কালি দিনতে আছিল ন কালিিতো আমাৰ ম ডিউ কৰিছে মৰ্ণং ডিউ কৰি নে তাৰ পিছত কি হ'ল মইতো তাক কৈছো ঘৰত যাম বুলি মোক ৰাতি কৈ আছে মোৰ কালিৰ পৰা মই কৈছো কালি কি ডিউটি কৰিবা মোক ঘৰত থৈ কে নে ইভিনিং কৰিবা নহ'লে তাৰ পৰা দহটাত ছুটি হব আৰু তেনেকুৱা ডিউটি কৰিব দিছো তাৰপিছত আমাৰ ই কৰিলে যে মোক কালিৰ পৰা কি ডিউটি জানা মই কৈছো কি ডিউটি কৈছে নাইট উটি মই কৈছো ভালে হৈছে মই ঘৰত যাব ওলাইছো অ অ নহ'লে কিু মই অকলে থাকিব লাগিব
অ
অ মই ভালে হৈছে নাইটউঠ ম অকলে থাকাতকৈ খৰচ জৰাাই ভাল
তাকে
উম
আৰু ঘৰত এতিয়া কোন কোন আছে
মা আছে ভণটি আছে ভাইটি নাই নাই পাপাও নাই আছিলে চাহ খাই কেনে ওলাই গৈছিল
অ অ ই অহা নাই
নাই সি আহাই নাই আহিছিলে দুপৰীয়া একো না খালে টোপনি মাৰি কেনে গুছি গল গুৱাহাটীত গৈছিলো উম গুৱাহাটীৰ পৰা আহিকানে আৰু সেনেকে আৰু কৈ আছো ভাত খাই ল নাই গুচি গল আহিব এতিয়া চাহ খাব
তাকে
উম ই আৰু ভাত ভাজা ভাল পাই ন
অ অ এনেও লা সুধা ভাত নাখায়ে ভাত ভাজি দিলেহে খায়
আগৰ পৰাই দুপৰীয়া কিয় ভাত নাখাই জানা
অ
তাক যে গধূলা ভাত ভাজ কেনে মায়ে দিব লাগে সেইকাৰণে
অ কয় যে এ দুপৰীয়া খালে বোলে ভাত ভাজি নি দিব এনেকে কয়
অ সেইকাৰণে সি দুপৰীয়া না
সি আগতে কৈ দিলেই হ'ল দুপৰীয়া ভাত গিটা ভাজি মেলি খাই গলেই হল
তাকে উম আৰু নহয় গৰমো দিছে ন খাব ইচ্ছাও নকৰে
আকৌ পোলাও খাই ইমান ভাল নাপায় হাঁ
অ ভাত ভাজা খাই ভাল পায় পোলাও খাই ভাল নাপায় কি
কিন্তু মানে একেটা বস্তুৱে ন চাবলে গলে
সেই ড্ৰাই ফ্ৰুট দিয়া যাই যে সেইকাৰণে ই খাই ভাল নাপায়
মোৰ আকৌ বৰ ভাল লাগে দেই পুলাও
মই ভাল পাও আমাৰ সি বনাইছিলে ৰবা পৰহি দিনা চাণ্ডে দিনা পোলাও বনাইছিলে আৰু মোৰ কাৰণে এক কণী হেৰি বনাইছিলে দম বনাইছিল হয়
অহ
ভাল লাগে কিন্তু এই আমাৰ সেই নিমখ কমকে দিয়ে
আচ্ছা আচ্ছা মোৰো নিমখ কম হয় বাৰু
অ নাই তুমি ভাল বনোৱা
মই মই মানে নৰ্মেল নৰ্মেল বস্তু বিলাক বনাব জানো দেই কিন্তু মানে এই তোমালোকৰ মা হতে খোৱা নিচিনা বস্তু বিলাক বনাব নোৱাৰো
উ
উম
আমাৰ আকৌ এতিয়া মইও তাতে বিয়া হৈ কেনে মই এতিয়া একো মচলা ব্যৱহাৰ নকৰো নহয় তেল চেল কমকে দিয়া যায় আমাৰ আৰু শহুৰৰ হেৰি আছে নহয় বেমাৰ আছে তেল চেল কমকে খায়
তোমালোকেও তেনেকে খাব লাগে পাপাৰো বেমাৰ আছে ন
এনকে নাখাই যে অ সেই কাৰণেটো নহ'লে তো কৈয়ে আছিলো মই কমকে খা তেল চেল আমাৰ আৰু পাপায়ে নোৱাৰে খাব এনেকে কম মচলা চচলা হলে
অপাৰেচন কেইদিনা চাগে কেনেকে খাইছে পাপাই হে জানে আৰু
উম এতিয়া মাহীয়ে কি কৰি আছে
মাহী আছে হেৰি ভিতৰতে এ সৰু ডাঙৰ ভাইটিৰ লগত শুই আছে
হয় নিকি
উম - উম।
আৰু যিজু গ'লগে।
মৰা আহিছে তাৰ লগতে ওলাই গৈছে।
অ, ইয়াৰ পৰা যাব নে কি ভাত পানী খাই।
উম, ইয়াৰ পৰাই যাব ভাত খাই কেনে নাইট ডিউটি আছে।
অ - অ - অ।
অহ ',
উম,
আৰু মা গ'লগৈয়ে নেকি?
গল।
কেতিয়া গল।
মা দুদিন বহুত দিন হ'ল বাৰু মই অহা তিনদিন মানৰ আগতে গৈছে চাগে।
উম,
উম - উম।
উম,
বৰ গৰম পৰিছে জানানে আমাৰ এই বেবিতটো বহুত দিগদাৰ পাইছে সি গৰমতে।
হয় নেকি। আমাৰ এতিয়া আমাৰ ৰুমতটো এতিয়া ঠাণ্ডা হৈ আছে ইয়াত। দিনত অলপ গৰম থাকে গধূলা হলে আৰু ঠাণ্ডা হৈ যায়।
নাই ইয়াৰ মানে ই কিবা হৈছে ই মানে বাহিৰৰ পৰা নাহে।
মানে বাহিৰতে থাকি এতিয়া আকৌ বাহিৰত বৰষুণ দিবলৈ ওলাইছে। এতিয়া বাহিৰতো ৰাখিব পৰা নাই তাক।
অহ ',
যেনিবা মই এনেকে অকমান জোৰ কেে লওতে মানে সি এনেকে গান গাওতে গাওতে টোপনী যাবলৈ ধৰিছিলে তাৰ পিছত এতিয়া পেটত শুই আছে মানে।
অ, পেটত শুৱে ন আমাৰ তাই নুখোৱে।
হাততহে শুৱে মানে সি নহ'লে এনেকে নৰ্মেলি খুৱাই দিলে সি
অ, দিয়া পিছে আমাৰ তাই উঠিছে হাহ।
উম, ঠিক আছে হ'ব দিয়া। উম - উম দিয়া।